হেল্ল' অ শুনা পাইছে অ অ অ হেৰি কি অদ্ভূত অভিজ্ঞতাবিলাক মানে
অ অ বহুত আপোনাৰ কিবা হৈছে নে তেনেকুৱা
উম উম তেনেকুৱা অদ্ভুত মানে এ মই বেছিভাগ অকলেহে থাকা যায় যে মই নিজে চব মেনেজ কৰি থাকোঁ এতিয়াহে কেইদিমানৰ পৰা দেউতা গৈছে
অ উম উম উম
সিমান তেনেকুৱা নাই বাৰু
এ মুড চিং হৈছিল নে আপোনাৰ হৈছ
মুডচিং হৈছ সেইকাৰণে অকলে থাকো যে মোৰ বহুত বেয়া লাগে মানে মনটো কেতিয়া হেপী হওঁ কেতিয়াবা বহুত দুখ লাগে এওঁ যাব নোৱাৰে যে ইমান দুখ লাগে খং উঠে মাজে মাজে সেই কাজিয়াও হয় সেই তেনেকুৱা ধৰণৰ মানে
সেইটোত হয়ে মানে মই থাকোঁতেও হয় তেনেকুৱা নাথাকোঁতেতো আৰু হ'ব
বিলাকে কয় আৰু অকলে যে ইমানখিনি হেডেল কৰিছে মানে
উ সঁচাই সঁচাই সঁচাই বহুতখিনি কৰিছে।
খঙে উঠি থাকে কিবা নাজানো। এ অ'‌ কিন্তু মই ল'ৰা ল'ৰাটোৰ টাইমত মানে মই তেনেকুৱা একো ফিলেই নাপালো মানে একোৱে নাপালো মই কৈছ নত ন, কেনেকে? এ মানে হ'লগৈ টাইমটো মানে কম ক নাইতো ছোৱালীৰ ক্ষেত্ৰতো অ' ছোৱালীৰ ক্ষেত্ৰতো একদম সষ্টমে আছিলো মুভমেণ্ট হৈছে নে নাই কিবা হৈছে নে নাই সেইবিলাকতেই চাই থাকোঁতেই যায় মানে দিন বাৰ গণি কৰি কিমান দিন অ'। নৰ মানে কোনো গুৰুত্বই নাই।
প্ৰথম কাৰণে তেনেকুৱা হয় আৰু। ছেকেণ্ডত চাগে সেইকাৰণে ইমান গুৰুত্ব
নাই নাই হয় চাগে তেওঁলোকে বহুতেই কয় বহুতে কয় আৰু চছেকেণ্ডটো মানে সি নিজে নিজে কি যায় এতিয়া সি মানে তাৰ এজতকে মানে বহুত বহুত বেছি ফাষ্ট মানে সি
অ' দেখিছো নহয় মই বেলেগক মাহঁতকো কৈছিলো দেই পোৱালি একদম ডেৰ বছৰত ত' হৈছেনে নাই নাজানো কিন্তু একদম গাড়ী চলাই একদম পিট পিটকে ঘূৰি
অ', সি বহুত বেছি এজতকে মানে তাৰ অ', বহুত বেছি তাক চবেই কয় মানে সি এবছৰ নহওঁতেই খোজকাঢ়ি যায় নহয়। এই মানে বহুত চেষ্টা কৰি থাকে সি মানে চাই থাকে ন'টিছ কৰি থাকে এতিয়াও
মানে ফাৰ্চ লাৰ্নিং ন'।
বহুত ফাৰ্ষ্ট লাৰ্নাৰ মানে বহুত শিকে আৰু এতিয়া মই মানে আঁঠুৱা এখন লগালে সি মানে ককা আইতাকক চুমা দি থৈ আহিব মানে শুব হ'ল আৰু সি গম পাই গ'ল আৰু চুমা দিব। আৰু ওলাই গ'লে হ'ল। কোনোবা ওলালে হ'ল সি বাই, বাই দিব যাবই। মানে সেইবিলাক গম পাই যে কোন, ক'ত, কেনেকে যাব। বায়েকে কৰ'বাত থাকোতে যায় আৰু কিতাপ মানে পঢ়া কৰা নাই মানে। কি হয় সি এইবিলাক খালা চালাত লাগি থাকে এতিয়া।
হালাজালা লাগি থাকে আৰু ছোৱালীজনী।
দিলে সেই দিম এতিয়া কাজিয়া মাৰ পিত আজি মানে দিনটোত তিনিখন মান কাজিয়া ভাঙোতেই গৈছে মোৰ। হা- হা -হা, কাজিয়া মানে তাই কিবা এটা লৈ থাকিব তাক লগা হয়। যায়। আকৌ সি লৈ থাকিলে সেইটো তাই টানি লৈ যাব।
অহ ', তাতে বেছি ডাঙৰ সৰু নহ'ল যে। সেইটো কাৰণে এইটোৱ সেইটোক মানে কামযুৰি কে বুলি ভাবে।
সেইটোৱে, কিন্তু বেলেগৰ লৰা চালে মোৰ লগৰজনী তাত থাকোঁতে আহে নহয় বাচ্ছাটোলৈ। তাইৰ ছোৱালীজনীক মানে তাই সব। খেলা বস্তু দিব। ভায়েকৰ হাতত মানে এটা বস্তু নিদে।
অহ ', তাইকে লাগে মানে।
অহ ', মানে। টাইকো লাগে নহয় তাৰমানে বেলেগক দিব নিজৰো নিদিয়ে আৰু।
অহ ', নিজৰ তোক নিদিয়ে বেলেগ।
বেলেগক দিব আৰু। হুম - হুম- হুম
চবৰে বেলেগ -বেলেগ মানে কি হ'ব।
নিজৰকেইটাই - নিজৰটোক দেখিবই, নিকৰটোক দেখিবই নোৱাৰে ভাইকক। সি নাই সি বায়কে কান্দিলে দি দিব সি।
অহ ', হি সি দি দিয়ে তাই তেনেকুৱা ন।
বা তাই মানে নিদিয়ে তাই ল'ব নিদিয়ে মানে তাৰ বস্তু এহ আৰু সিও থব নিদিয়। হয় নেকি শুকাই থৈ দিয়ে, তাক যদি কম বাই কান্দিছে নহয় দি দিয়। দিয়া বুলি কলে ধুনীয়াকে দি দিয়ে।
মানে সি বেছি বুজা আৰু সি বেছি বুজা আৰু মেচিৰ হ'ব চাগে। সেনেকুৱা লাগিছে মানে দেখিবলৈ বহুত বেছি মেচৰ, উম।
এতিয়া সময় হাতত কম এতিয়া চাৰি চাৰিটা দাঁত দেই ৰখি গ'ল না সেইটোও চিন্তা লাগে লাহে, লাহে
এৰা চাৰিটা দাঁতটো গজিল ন'।
সেইকেইটা তাতে আপোনাৰ মানে কি কি খোৱা নাই সেই মানে। সে সেইকেইটা দাঁতে সি মানে চব চুবাই। চব লাগে তাক ওপৰ ওপৰৰ পাৰি দুটা তলৰ পাৰি দুটা উম, মানে কিন্তু আহ, মুখখন চালে আলু টো মানে আপোনাৰ হেৰি হৈ থাকে এ মানে দাঁত আহিব যেন লাগি থাকে।
অ', দাত আহিব লেট হৈছে মানে সি সেয়া বয়সটো মানে কি বুলি কয় এইটো হেৰি বুলি কয় দেৰিকে দাঁত গজে ন'। অ', সি ইমান পটকে সেয়া আপোনাক বয়স হোৱা যেন দেখা উথা নহ'ব মানে সে সেই বুলি কয় আৰু জনবিশ্বাস মানে অ', তাৰ দেৰিকৈ দাঁত গজিলে মানে সেই বহুত ডেকা হৈ থাকে আৰু বয়সতকৈ মানে সৰু হৈ সৰু ডেকা হৈ থাকে।
যিলকে সৰাকে সৰা বুলি কয় আৰু
অ', বাকীটো আৰু বাকীবিলাকত ফাৰ্ষ্ট সেই চব ফাৰ্ষ্ট শিকে, ফাৰ্ষ্ট লাৰ্ণাৰ, উম। কিছে ন' তাৰ এক্টিভিটি
এনে গাড়ীখন নানিলো। মানে গাড়ীত জেগা নথ তি লভ বুলি সেইখন পিছত গ'লে তাত তাতে চলাব নহ'লে আৰু পিছত গ'লে পাহৰিল আকৌ মানে তালৈ ভিডিঅ' কল কৰিলে সি মানে চিঞৰি থাকিব আইতা আইতা হেহে মাণে চব ফুতি গ'ল আৰু উম, খুব ভাল পায় এতিয়াও ফোন টো কৰিলে ভিডিঅ' কল কৰিলেও আইতা আইতা মাতি থাকিব। এতিয়া আহি ইমান মোৰ লগত এনেও আগৰ পৰা লগ নলয় নহয় সি মোৰ লগ খালি শুৱা সময়খিনিতহে লাগে সেইত তেতিয়া সেই বাপেকৰ ডিঙিতে ওলমি থাকে, বাপেকৰ লগত ব্ৰাছ কৰিব, বাপেকে ব্ৰাছ কৰিব দি ব্ৰাছডাল ধৰি থাকিব। মানে দেখিলেই হ'ল আৰু শুৱাৰ পৰা উঠাৰ পৰা মানে বা বাপেকক লাগি থাকিব, মোক
ন' পোৱা নাই যে, বহু দিন সেইকাৰণে বাপেকৰ ডিঙিত ওলমি গৈছে।
চিনি পালে কেনেকে কিয় নাপাব বাৰু? ইয়াকহে দেখিছোঁ অ'। কৈছে ইয়াকহে দেখিছোঁ বোলে এনেকে থাকা বোলে ইমান কৰ লগত লাগি থকা ল'ৰা ছোৱালী এনে সাধাৰণতে মাকৰ লগতে থাকে, তাই থাকে তাই মানে অকমান উঠিলে গ'ল আৰু মানে তাই নিজৰ মাজতে ব্যস্ত মানে নিজৰ দুুনীয়াতে তাই এই খেলিলে অ', এই খেলিলে পুতলাকেইটা লৈ এই আইতাকৰ লগত তাই সেই পা ঘৰত কাম কৰিলে। আইতাকে শাক বাচিলে, তাইও শাক বাচে। অ', মোৰ লগত মানে শুৱা সময়ত দুইটাকে লাগে। এনেই মানে হেয়ি কৰি থাক ইমান আজিকালি তাই ইমান হেৰি কৰি নাথাকে, লাগি নাথাকে। মানে নিজৰ লগতে খেলি কৰি থাকে, এতিয়া কাৰ্টুন চাই থাকিলে ধুনীয়াকে বহি কৰি। মুৰি কেইটামান দিলোঁ, মুৰি কেইটামান লৈ, লৈ খালে, আপেল খালে।
সি কাৰ্টুন চাইনে নাই
সেই এনে পিনে পাই সেইখিনি দুটামানহে চাই বেছি নাচাই এটা ফেভৰেট দুটামান আছে চ সেই লগাই দিলে বহি থাকিব নহলে টিঘিলঘিলাই থাকিব মানে আপোনাৰ কঠাল গুটি নিগনি যেনেকে পি পিনে গ'ল সিপিনে গল ধৰিব নোৱাৰে তেনেকেই দৌৰি ফুৰে মইতো কঠাল গুটি নিগনি নাম দিছো মোক কৈছ ন আপোনাৰ মানে দেখিলে আ আপুনি মানে বেছি পোৱা বুলি ভাবিব খাত পালে নহয় সাৰ পালে আৰু মানে আমি ধৰক খাই পেলাই অকনমান ইকাটি সিকাটি কৰি উঠো কি সাৰ পালে বোলোক কবে বহিলে আৰু তাই মানে আৰম্ভ হৈ গল চিঞৰ বাসৰ মানে ৰেষ্ট টেষ্ট নাই একেবাৰে উঠিয়ে আছে ৰেষ্ট টেষ্ট নাই বোলে আৰু
দিন দিনটোত চাগে তাৰ লগত দৌৰি ফুৰোতে আধা এক্সাৰচাইজ হৈয়ে যায়। আপোনাৰ আধা গাৰ চাগে খয়ে যায়।
মোৰ হৈয়ে গৈছে তেনেহ'লে কোৱা আৰু
লাষ্টত অলপমান আৰু ডাঙৰ হ'লে কিবা এনাৰৰ্জীটো ড্ৰাইভ বেলেগলৈ ড্ৰাইভ কৰিব কাৰণে বেলেগ কিবাহত দিব লাগিব। মানে এতিয়া কিহত বা ইণ্টাৰেষ্ট আছে মিউজিক বা স্পৰ্টছ যিহঁত
অ', অ', তেনেকে চাই ল'ব লাগিব। তো এতিয়াও ধৰিব পৰা নাই কিহঁত মানে আছে উম, উম, উম, নাই অ', মানে ভালকে মাতবিলাক ফুটা নাই নহয়। তেতিয়াহে গম পোৱা মানে ক'লে বা হেৰি কৰিলে গম পোৱা যায় কয়, কয় দেউতা দেউতাটো ডেতা ডেতা মাতি থাকিব আইতা কাকাটো টাটা কিবা আহে অ', মাটোতো মানে সোন সোনকালে ফুটিলে মা টো।
অ', অ', আমাৰ বাৰ ল'ৰাটো আজিলৈকে এবছৰ হৈ গ'ল। গ'ল মা টো পোৱা নাই। দেউতা, চেউতা, ককা, দাদা দা চব কৈছে। কিন্তু মাটো কোৱা নাই আজিলৈকে।
আকৌ চৰাইটো কিবা ক'ব চৰাই কিবা চোৱাই চৱাই কৈ থাকিব কিবা এনেকৈ চৰাই আকৌ সৌ নিজে এই কাষতে মানে সিটো ফ্লেটত মানে কুকুৰ আছে যে বাহিৰত দেখা পালে অ', বেলেগ ফ্লেটৰ আছে কুকুৰ বাহিৰত দেখা পালে সি এ সে স এতিয়া সেই মানে ভৌ হৈ থাকে। তেনেকে ভৌ ভৌ
অ', ভৌ ভৌ আমাৰ সেই বাৰ ল'ৰাটো কা কা কৰি থাকে। সিহঁতে সেইবিলাকে শিকিছে।
ত' মানে এক ছেকেণ্ড মানে গাত আপোনাৰ মানে সুস্হিৰ নাথাকে গাত। এই কি নকৰিব কৰিব মানে বিচনাখনতে ইপিনে যাব, সিপিনে যাব।
মানে হেৰি হ'ব চাগে এক ছেকেণ্ড চাগে যদি চকুৰ আগৰ পৰা আতঁৰ হৈ যায় কি হ'ব
নাই, নাই আকৌ সেই ইনভাৰ্টাৰটো চুবলৈ যায় লাইটকেইটা দেখি থাকে যে টিপটপ মানে হেৰি কৰি থাকে সেয়া যায় চুবলে।
মানে বাচ্ছা চম্ভালা ডাঙৰ ধেমালি কথা নহয়।
নহয় মানে একেবাৰে। ইয়াৰ মানে ইয়াৰ পৰা পা বেছি হে পাইছোঁ আৰু ছোৱালী ক্ষেত্ৰত সিমান আমনি নাপায়। পালো ল'ৰা ক্ষেত্ৰত মানে যথেষ্ট আমনি পাইছোঁ আমনি বুলি নহয় মানে এ ভাগৰ লাগি যায় আৰু কিমান দৌৰিম আৰু অ সেইকাৰণে বাহতে কৈ থাকে বাহহতে ক থাকে নাই না আছে তাইও আছে মিহি মিহিকে ঠাণ্ডা বুলি ক'ব নোৱাৰি মানে তাৰ তুলনাত মানে তাই এটলিষ্ট নৰ্মেলে আছে বুলি ক'ব। বাহতে বাহতে মানে কয় যাৰ যাৰ তহঁতে কোৱা যায়। জাৰ বোলে ছোৱালী হয় ফাৰ্ষ্ট। সিহঁতে ছেকেণ্ড বেবিৰ কথা বোলে ভাবিব যাৰ ল'ৰা হয় বোলে সি বোলে নোৱাৰে। তাহতৰ ল'ৰা যে তাহতৰ লৰা যে আহ হেৰি কৰি থাকে পাৰে আৰু সিও সেই নাই সেই বাৰ ল'ৰাকেইটাও খতাশো। সেইকেইটাতো নুখশূইছে নোশুয়ে এতিয়াও বাৰ ল'ৰাটো এঘাৰটা বজাৰ আগত নুশুৱে ছটা বজাতে উঠিব।
ন।
উম নুশুৱে ছ এঘাৰটা আগৰলৈকে নহয় কেতিয়াবাো বাৰটা বাজি যায় সদায় খোৱা সময়ত তেওঁ পঢ়িব লাগে পঢ়িবলৈ কিতাপখন আনিব বিচনাত।
কি হ'ব বাৰু ঠিক আছে অ ঠিক আছে বাৰু দিয়ক আজি